হেল্ল' শুনিছা?
অ', অ', শুনিছোঁ দিয়া, কি কৰিছা? মই আছোঁ বহি আছোঁ। মে ফেনৰ তলতে বহি আছোঁ ইমান গৰম দিছে, তাতে বৰষুণো দিব চাগে অলপ আজিৰ মানে অলপ
অ', বতৰটো অলপ ডাৱৰীয়া হৈ আছে।
হয়, হয়। ভাত পানী খোৱা হ'ল?
ভাত পানী মানে মই উম, ভাত খালোঁ।
হয়।
এতিয়া আকৌ ভাত মায়ে গৰম ভাত বনাব এতিয়া ঠাণ্ডা ভাত খালোঁ মই।
হয়, হয়। চাহ, চাহ খোৱা নাই ৰাতিপুৱা?
এ, চাহ নাই খোৱা গৰম যে গৰমত বেছি চাহ
হয়, হয়। ৰাতিপুৱা পানী খোৱা নে নোখোৱা? তোমাৰ মাতটো শুনা নাই, তোমাৰ মাতটো শুনা নাই?
হয় শুনিছানে তুমি?
অ শুনিছো শুনিছো।
এ মানে হেৰি গৰম বেছি যে, মই চাহ টাহ খোৱা নাই। মায়ে চাহ খালে।
হয়।
মা চাহ খালে মই খোৱা নাই মানে সেইকাৰণে। এতিয়া খাম আৰু মানে হেৰি খালোঁ মই এয়া এই মানে ভিডিঅ' এটাত পাইছিলো দেই।
হয় হয়।
ভিডিঅ এটাত পাইছিলো, এই ছজনা পাতটো যে ছজনা পাতটো মানে খাব লাগে। বোলে ৰাতিপুৱা মানে বইল কৰি, এইবিলাক চুলি তুলি যে বেছিকে সৰে মোৰ মানে। কমিছে চুলি বহুত সৰিছে ন মানে ইমান নস সৰে মোৰ বহুত সৰে এতিয়া। আইৰণ কমিছে তাৰপিছত মানে কেলচিয়াম ভিটামিন এইবিলাক ছব কমিছে মানে এই চজনা পাতটো মানে খাব দিছে।
হয়।
পাৰিলে তুমিও খাবা চোন
অ' নহয়, ছজনা পাতটো কেনেকে খোৱা মানে বইল কৰি পেলাই কেনেকে অকণ পদ্ধতিটো অকণ কোৱাচোন মোক।
এ ধুনীয়াকে তুমি হেৰি কৰিবা কি বুলি কয় ধোবা, পাতকেইটান আনি পেলাই ধোবা। আছেই চাগে ন তোমালোকৰ ঘৰৰ এ হ'লেই হ'ল আৰু! ছজনা পাত হলেই হ'ল আৰু দিয়া কুমলীয়া পুৰঠ নাই এতিয়াতো চব কুমলীয়া পাতে ওলাইছে।
হয় হয় আমাৰ আছে গছ আছে।
অ এতিয়া এই ছজনা লগাৰ পিছত নতুনকে পাত বিলাক এ ফুলে নহয় আকৌ হয় নহয়।
অ হয় হয়
অ। তুমি ধুনীয়াকে সেয়া পাত কেইটামান আনিবা পাত কেইটামান আনি ধুনীয়াকে ধুবা ধুই কৰি ধুনীয়াকে পানীতে বইল কৰিবা, পানী অলপমানত এ চাহ খোৱা নিচিনা খাবা। কিন্তু তুমি হেৰি ভাজি পেলাই ও খাব পাৰা? এই কিন্তু মানে এ ভাজি পেলাই খালে তেলত বস্তুটো মিল হৈ যায় ন সেইকাৰণে বইল কৰি খোৱাতো বেছি ভাল।
হয় হয়।
এ চজনা পাততো বহুততে ভাল আছে এয়া হেৰিৰ কাৰণেও ভাল এই চুগাৰ হয় যে মানুহ বিলাকহঁতৰ।
হয় হয় হয়।
ব্লাড চুগাৰ হলে ভাল আৰু এটা প্ৰেছাৰ? প্ৰেছাৰ হলে ভা, প্ৰেছাৰ হলে ভাল কিন্তু অলপ হয় মানুহ জোনবিলাক মানুহ মানে কফ থাকে দেই কফ থকা মানুহ বিলাক হলে অলপ মান অসুবিধা হয়। বস্তুটো ঠাণ্ডা বহুত বিজল নিচিনা হয় চাবাচোন চজনাাতো অলপ।
অঁ' হয় হয়, নিশ্চয় নিশ্চয়।
অঁ কোমলিয়াতে অলপ বিজল হয় সেইবিলাক মানে অলপ খাবৰ কাৰণে ইমান খুৱাব নালাগে। কিন্তু তুমি মই খাব পাৰিম।
চজনা- ছজনাতো তোমাৰ ভাল দিয়াচোন, অকমান মানে তোমাৰ মানে মাছ মাংসতকে বেছি তোমাৰ তাত মানে হেৰি থাকে।
এ তুমি মাছ মাংসকে যিমান মানে ইমান দামী দামী তুমি ডালিম খোৱা ন কিবা খোৱা। কিন্তু, তুমি স্বজনাটো খোৱা তোমাৰ গোটেই মানে ভিটামিন প্ৰ'টিন যিমান য'ত আছে ন সেইবিলাক চব তাতে আছে।
হয়, দামো বেছি সেইটো কাৰণে।
এই ছজনানো কিমান দাম? তুমি ডালিম, ডালিমতকে মানে আপেলত- আপেল তুমি খোৱাতকে ছজনাতো খোৱা ত ত বহুত লাভ হ'ব।
হয় হয়, কিন্তু মানে কি কথা এটা কি জানা? তোমাৰ ছজনাটো তোমাৰ আচলতে- হেতি আ। তোমাৰ গছ গছডাল হোৱা বলৈ কাৰণে তোমাৰ বেছি কষ্ট নহয় দিয়াচোন এটা দালি এটা ৰুই দিলে হৈ গল। খালি মানে পানী হব নালাগে আও, বুজিছা। তোমাৰ মাততো শুনা নাই। তোমাৰ মাতটো শুনা নাই। তোমাৰ মাতটো শুনা নাই, হয় হয়। বহুত অশান্তি দিয়ে ন নেটটোৱে। অঁ শুনিছোঁ শুনিছোঁ।
এ সেই মান কিন্তু আৰু বেছি ডাল কাটি দিলে মৰি যায় বোলে ছজনাজোপা।
অঁ হয় হয়। আমাৰো আছে এজোপা আছে হয়।
অঁ' ডাল কাটি কাটি ৰুই থাকিব লাগে, নহবা সেজোৱা মৰি মৰি গৈ থাকে।
হয় হয়। বাকী মানে কথা এটাৰ কাৰণে তোমাক ফোন মাৰিছিলোঁ।
অঁ' কোৱাচোন?
মানে দেউতাৰ দেউতাৰ মানে অলপ মানে চকুৰ মানে অপাৰেচন কৰিবলগীয়া হৈ আছে দেই, তাক- কে ভাবিছোঁ মানে নেপালত যাম বুলি ভাবিছোঁ। তুমি মানে মই তাৰ মানে চিনাকি মানুহ তেনেকুৱা নাই, তুমি মাজতে নেপাল গৈছিলা যে। শুনি আছানে?
অঁ অঁ।
অঁ কবা আকৌ অঁ নেপাল যে গৈছিলা, তাত মানে তোমাৰ তেতিয়া মই- তাকে মানে ভাবি আছোঁ মানে এতিয়া কাক নো সুধিম এতিয়া তুমি কোৱাচোন মানে কেনেকে কি কৰিব লাগিব? ট্ৰেইনতে নে যায়নে গাড়ীতে যায়নে কেনেকুৱা কি মানে তুমি যাওঁতে কেনেকুৱা কেনেকুৱা- সমস্যা সৃষ্টি হৈছে মানে অলপ কৈ দিলে ভাল হয় মানে।
এ বেলেগ একো একো কৰিব নালাগে বেলেগ একো চিন্তা কথা নাই, তুমি নতুনকৈ যাব পাৰিবা। এক- কো মানে হেৰি নাই ভেজাল নাই। তুমি ট্ৰেইন টিকেট- কাটিবা আজিকালিটো বহুত সুবিধা ন, মোবাইলতে কাটিব পাৰে ট্ৰেইনৰ টিকেটটো।
হয় হয়।
টিকেটটো কাটিলা, তাত তাত চালাই ন। দেত হেৰি কিমান তাৰিখে আছে, কি বুলি কয় এখন? অঁ ট্ৰেইনখন কিমান কি বাৰে কি তাৰিখে আছে।
হয় হয়।
তাপিছতে তুমি- আৰু মানে অলপ মানে ওচৰৰ কোনোবা এনেকুৱা মানুহ চাবা যোনে অ নেপাল গৈছে। সেইবিলাকহতক অলপ চাই চাই পেলাই কবা, মানে সুধিবা এ কোন- কোন কোনখনত কৰিছে মানে আমি বহুত আগত কৰি গৈছিলোঁ ন পাহৰি থাকিলোঁ মানে অলপ।
হয়।
আৰু সুধিবা এখন কি কি বাৰে বহে? সিহঁতৰ ৰিস্ক কাগজকেখনমান দি দি পঠাই নহয় মানুহবিলাক হতক। সৰু এখন এখন যে আইডেণ্টি কাৰ্ডৰ নিচিনা দি পঠায়।
হয়।
তাৰপিছত সেনেকুৱা এখন চাবা কি বাৰে কি বাৰে বহে তুমি সেইটো এনেকুৱা চাই চাই পেলায় টিকেটটো কাটিবা ট্ৰেইন টিকেটটো।
কাটিবা, কাটি কৰি কেইটা বাজি ট্ৰেইন আছে যাবা। তাতে নামাৰ পিছত আ নিউ জলপাইগুৰিত নামাৰ পিছত হেৰি কৰিবা তাতটো একদম মানে লানি লাল লাইন লৈ থাকে ন হেৰিবিলাকত ড্ৰাইভাৰবিলাকত গাড়ীবিলাকত, হোটেলৰ মালিকবিলাকত চাবাছোঁন তাত থাকে মানে। বহুত থাকে তুমি তেনেও হেৰি বিলাকতে ফুৰিব যাওঁতে পাইছায়ে বহুত দূৰ দূৰ জেগা গ'লে এনেকুৱা থাকে।
হয়।
তাৰিছত কৈ থাকে অমুকখন হোটেলত লৈ যাম বলক বহুত ভাল বুলি কৈ লৈ যায় সুধি তাতে পইচা পাতি সুধি কৰি কিমান লয় সুধিবা তাৰ ওচৰত কোন খন আছে? সিহঁতে কৈ দিব মানে ইমান মানে ভাবিবলগীয়া কথা নাই আৰু তুমি।
হয়।
সিহঁতক কৈ মেলি দিলেই হ'ল আৰু তাতে ধুনীয়াকে অ অলপ মানে হেৰি অ চালাক হ'ব লাগিব আৰু। তুমি ইমান মানে বেঙা-বেঙি কৰি থাকিলে নহ'ব।
আচ্ছা আচ্ছা।
তাৰপিছত তুমি ধুনীয়াকে সেয়া হেৰি যাবা গাড়ীত বহিবা কিমান ভাড়া-চাৰা হয় হোটেলত থাকিবা আৰু। হোটলত থাকি কৰি ৰা আকৌ সিহঁতকে সুধিবা কোনখন কিমান দূৰ? এই মানে হোটেল বিলাকত সেনেকুৱা মানুহ গম পায় ন'! নেপালত চব চকু অপাৰেচন কৰিব যায় বুলি।
হয়।
সেইকাৰণে মানে এই নামাৰ পিছতে মানে ড্ৰাইভাৰ বিলাক মানে হোটেলৰ মালিক বিলাক যে ৰৈ থাকে সিহঁতবিলাকত মানে চব হেৰি অ হস্পিতালৰ ওচৰৰ মানুহ বিলাকতো ৰৈ থাকে ডাইভাৰ বিলাকত। হস্পিটেলৰ যোনবিলাক হোটেল থাকে
হয়।
সিহঁত ওচৰ ওচৰা-ওচৰি সেইবিলাক সেইবিলাকে ৰৈ থাকে গৈ।
হয়।
তাৰপিছত সিহঁতে সেয়া আ যাব আৰু মানে ইমান পইচা পাতি নলয় ঠিকে আছে। এতিয়া কি হৈছে নাজানো। এতিয়াও মানুহবিলাক গৈ থাকে বাৰু
তে মানে কি তেওঁলোকে গম তেওঁলোকক যদি কওঁ বোলে অমুক অমুক হস্পিটেলত যাম বুলি তেওঁলোকে গম পাই যায় মানে লৈ যাব নে কি?
অ লৈ যাব তো। তুমি তাৰ ওচৰ ভাড়া বোলে এই সিহতে ক'ব নহয় এই মোৰ এইখিনি জেগাত হোটেল নাই এই ইমানদূৰ ওচৰতহে আছে। সিহঁতৰ চব মানে এইবিলাক যোগাযোগ হৈ থাকে ন' ইটোৰ লগত সিটো। বোলে এই মোৰ মানুহতো মই সেই আপুনি যোনখন যাম বুলি ভাবিছিলো মই সেইখনত ইমান হেৰি নহয়। সুধিবা আপোনালোকৰ হোটেলৰ পৰা মোৰ সেই মই যোনখনলৈ যাম দূৰ কিমান? অ'কিছুমান এনেকা হোটেল হেৰি, বুকে তুমি মোবাইলত চাই পেলাইও বুকিং কৰিব পাৰা নহয়
হয়। হয়। কিমান দিনে দা- দাম? কিমান পৰে তোমাৰ মানে হেৰি বা ভাড়া কেনেকে লয়? তোমাৰ এটা ৰাতিত
এটা ৰাতি, এতিয়া চাৰিশ নেকি, ল'ব নেকি! চাৰিশ নে পাঁচশ ল'ব। কিবা এটা ল'ব চাগে। অ' মানে হেৰি তুমি জেনেৰেল দবাটোত যাবই নোৱাৰি এ দে চোন। ইমান ভিৰ হয়।
হয়। হয়। নহয়। নহয়। জেনেৰেল- জেনেৰেলত তোমাৰ মানে দামটো কমে আৰু। কিন্তু মানে অলপ কষ্ট হয় ন। তোমাৰ যাওঁতে কি- কিমান সময় লাগে নো?
যাওঁতে লাগে। মই -আমি গৈছিলো পাঁচটা বাজিত ট্ৰেইনখন গৈছিলে। আমাৰ ৰাতিপুৱাই-ৰাতিপুৱাই। উম। ঠাণ্ডা দিনত গৈছিলে। আমি দুবছৰমান আগত গৈছিলো বাৰু।
হয়। হয়।
অ'হ। ঠাণ্ডা দিনত গৈছিলোঁ। মানে এ য়া পাঁচটামান বাজিত গৈছিলো। গুৱাহাটী পল্টন বজাৰ পৰা উঠিছো। পাঁচটা বাজিত গৈছোঁ। গৈ তাৰ পিছতে মানে ট্ৰেইন এখন কচিং হ'ল
হয়।
সেইটো কাৰণে আমাৰ দেৰি হ'ল। তাত মানে ট্ৰেইন কচিং হওঁতে আমি কমে দুঘন্টামান ৰখিবলগীয়া হৈছে নেকি, ট্ৰেইনখন
হয়।
সেইটো কাৰণে বহুত দেৰি হৈ গ'ল আমাৰ। অঁ আকৌ হেৰিটা মান বাজিত পাইছোঁগৈ। পাঁচটামান বাজিতে পাইছোঁগৈ হ'বলা। অ' পাঁচটা নহয়, চাৰে তিনটামান বাজিত পাইছোঁগৈ।
চাৰে তিনটা ন?
অ' সোনকালে পায়। বেছি সময় নালাগে। ছঘণ্টামান লাগে চাগে!
হয়। হয়।
আজিকালিটো বহুত, চেন্নাই এক্সপ্ৰেছ কিবা এইবিলাক যায় নহয় এক্সপ্ৰেছ বিলাকত
হয়। হয়। হয়।
সেইবিলাকহতত বেছি হেৰি হয়। এ এহে মানে আহোঁতে জেনেৰেলত আহিছিলোঁ। তেতিয়াতো অসুবিধা আছিল। আজিকালিতো ট্ৰেইনটো বহুত হৈছে ন
আৰু মানুহবিলাক খালী ইমান ট্ৰেইনত ইমান নাযায়। এই যোনবিলাক মানুহ মানে জানা নহয়, কিছুমান মানুহ যায় ন বহুত লিকতা নিচিনা জীৱ, সেইবিলাকহতে যায়। আজিকালি চব আ পইচা-পাতি দি চব বা-বাছতহে যায়। বাছত ল'ব চাগে এহেজাৰ?
হয়।
এইবিলাক এ ৰেডবাছ নে কিবা -কিবি যে থাকে যে, সেইবিলাক ল'ব এ এহেজাৰ মান ল'ব চাগে, এনেই বেছি নহয় দিয়া। তুমি অ'হ, তুমি তিনি -চাৰিহেজাৰ মানতে ঘূৰি আহিব পাৰা দিয়া।
মানে তোমাৰ অ- অকল আহা-যোৱা খৰছাটো কৈছা নে? নে তাত চিকিৎসাৰ খৰচাটোও কৈছা? আহা- যোৱাত তোমাৰ তিনি -চাৰহাজাৰত হৈ যায় ন? তাত তোমাৰ মানে কি, আ এতিয়া বেলেগ এখন দেশত গ'লেটো তোমাৰ ভিজা- চিজা লাগে। তাত গ'লে একো নালাগে নে কি?
এ তাত এইবিলাক একো ভিজা -চিজা নালাগে।
এনে কিবা আমাৰ -আমাৰ ভাৰতৰ পৰা কিবা লৈ যাব লাগিব নে? কিবা কাগজ -পাতি কিবা চাই নে?
একো নিব নালাগে তুমি একো নিব নালাগে তাত পাছ এ নিবৰ কাৰণে যাবৰ কাৰণে পাছ নালাগে নহয়।
অঁ!
এখন মানে অনুন্নত দেশ মানে আমাৰ ভাৰততকে মানে তল পৰা দেশ ন। পইচাৰ মূল্যটোও ক'ম মানে আমি আমাৰজত এতিয়া পঞ্চাছ টকা তাত সিহঁতৰ ত্ৰিশ টকাহে হয়। বা বিশ টকা বা পন পচিশ টকাহে হয়ঁ মানে আমাৰ আধা হয়ঁ সেইকাৰণে মানে- ইমান হেৰি নাই। আমাৰ এইবিলাক এই কনবিলাকৰ পাঁচ লাগে তমাৰানে আমাতকৈ মূল্যটো যোনিলাকতৰ মানে বেছি ন। এতিয়া ডলাৰটো বেছি ন। সেনেকুৱা যিমানচিনা জেগাত হে মানে হেৰি লাগে পাছ লাগে এইবিলাকত বাকী এইবিলাক ইমান নালাগে।
হয়ঁ!
এ ক'ত আছ-